শুনিছা?
অ' শুনিছো, তই শুনিছ? অ শুনিছো, তই শুনিছ?
অ' এ এ দিয়া অকমান বাহিৰলৈ আহিছো উম।
ভাত বনালি?
বনালো, বনালো, নাই বনাই কৰি থৈছোঁ। নাই খোৱা বনাই থৈছো হে বনাই কৰি পথাৰত গৈছিলোঁ যে। অ' হ'ল মোৰ বনাই ক।
অ দাদা আহি পোৱা নাই আজি দাদা আহি পাংতে দেৰি হব। মৰিগাঁও চিভিলত।
হা
মৰিগাঁও চি বিলত গৈছে মৰিগাঁও চি বিলত
কিয়
অ মানুহ এটা লৈ পেলাই মানুহ এটা লৈ পেলাই গৈছে জানো
অঁ
কিবা হ'ল বোলে নেকি অসুখ নহয় সি ট্ৰেক্টৰ ড্ৰাইভাৰ এয়া দীঘল বৰীয়ে দীঘল
অ
ট্ৰেক্টৰ ড্ৰাইভাৰ বোলে আকৌ সেই মানুহটো বোলে লাগিলে বোলে আৰু তাৰপিছতে সেয়া মাথাত ফুটা ওলাল হবলা কিবা হলে
অঁ
সেই হোৱাৰ কাৰণে সেই পিছত দাদাক উম গাড়ীখন লৈ পেলাই লৈ যাবা দিছে এতিয়া ফোন কৰিছিল যে যাম আৰু বুলি কৈছে আঠটা বজাৰ পাছতে ফোন কৰিছিলো
অ
অ আহক সি
অঁ হেল্ল'
দিনটো পথাত
উম শুনিছা নে হেল্ল'
শুনিছা
অ মাতো অলপকে উলিয়ায় দিয়া
সেইকাৰণে বোলো অকণমান বাগৰিল নেট নাপায় যে
উম
এতিয়া বনাই বোলে বোলো বাহিৰত গৈ খাম ৰ অ ৰ
উম এক লাগে যেনি
পোৱালী কেইজনীয়ে শুলে সৌজনী ডাঙৰজনীহে আছে
জৰ ভাল পাইছে
অ তাৰ ভাল হ'ল ভাত খাই দিলে আজি
অ ভালেই দে
ভাতত ধৰ পিছত যি ভালেই হ'ব
ভাত খাই দিলে ভাল হয় আৰু
অ লগৰ লগত ভাল ভাল হৈ যায়
উম
বৰমা হেল্ল' হেল্ল' হেল্ল' হেল্ল' শুনিছানে?
শুনিছোঁ।
হেল্ল' অ্' পতককে নাইকিয়া হৈ থাকে। শুনিছে?
অ্ঁ।
হেল্ল' এ মাতে নাইকিয়া হৈ থাকিলে।
হেল্ল' দি